হেল্ল'! হয় কি কৰি আছা?
তুমি?
ময়ো বহি আছো, ঘৰতে নেকি?
অ! ঘৰতে আছো।
চাটা খালা?
পাইছো, তুমি?
মই খালো, সন্ধিয়া টাইমত। আজি ৰাতিপুৱা কেইটাত উঠিছিলা? হয়, ঘৰতেই। ৰাতিপুৱা কেইটাত উঠিছিলা?
ৰাতিপুৱা, চাৰে সাতটা বজাত উঠি
খাৰে খাট তাত হেল্ল'
হেল্ল'
হয় খায় খাতটাত উঠিছিলা
উম
ও তাৰপিছত ৰাতিপুৱা চাহকেইটাত খাইছিলা
আহ তোমাৰ আঠটা বজাত খাইছো উঠিছো উঠি পিনে হেৰি ব্ৰাছ কৰিছো ব্ৰাছ কৰি পিনে চ ৰাখালো চ কলেজত যোৱা নাই আজি এইবাব বন্ধ আছে যে সেইটো কাৰণে
হয় আদি হয় আদি বন্ধ আছিলে হয়
অ কলেজ যোৱা নাই তো তুমি হা
মইও যোৱা নাছিলো আজি আজি মানে আমাৰো বন্ধ দিছিলে যে সেই কাৰণে যোৱা নাই যাম চাগে কালিৰ পৰা যাম চাগে
হেই যাওঁ নেকি চাওঁ ময়ো যাম চাগে
উম দুপৰীয়া গা কেইটাত ধোৱা
গা এটা বজাৰ এটা বজাৰ ধোঁ
উম
দুপৰীয়া ভাত খালা
হা কি কৈছা
দুপৰীয়া কি দি কালা
দুপৰীয়া ৰাতি মাছ দি খাইছিলো মাছ মানে ডাঙৰ মাছ আনিছিলে এইটো মানে চব্জিৰে ব মানে কেঁচা চব্জিৰে বনাইছিলে সেইটো খাইছিলো
উম গোটেই দিন ঘৰতে আছিলা
গোটেই দিন ঘৰত নহয় মানে ৰাস্তাত একফালে গৈছিলো তাৰ পৰা আকৌ আবেলি আহিছো আবেলি আহি কিনে ঘৰত অলপ ৰেষ্ট তেষ্ট ললো তাৰপিছত সুন্দিয়া আকৌ হাত মুখ ধুলো এতিয়া ঘৰতে আছো
আবেলি ও ঘৰতে
মই আবেলি তোমাৰ এই এক জাগাত গৈছিলো তাৰ পৰা অলপ ঘূৰি চুৰি তাৰপিছত আকৌ ঘৰত আহিছোঁ
আবেলি কিবা ক্ৰিকেট বিকেট খেলা নে ক্ৰিকেট
ক্ৰিকেট এতিয়া নেখেলো মানে মাজে মাজে খেলো মানে ৰেগুলাৰ নহয় ধৰা আজি খেলিলো কালি নাই পৰহি খেলিলো তেনেককা মাজে মাজে খেলি থাকো মানে ভাই মান মানে ধ অলপ চ অলপ চলপ বেছি টাই নেখেলো আকৌ ধৰা আবেলি টাইমত চাৰিটা মানত এগ
অ', বহুত গৰম।
আৰু আজি তোমালোকৰ ফালেও বহুত গৰম ন।
অ'।
অ' আজি বহুত গৰম দেই। আজি বতাহ নাই ৰ'দ-ৰ'দ বহুত দিছে।
উম।
বহুত গৰম দিছে আজি।
উম।
তোমালোকৰ ফালে গ, তোমালোকৰ ঘৰত গছ-গছনি আছে নেকি?
অ', গছ-গছনি আছে।
কি কি গছ
সেইটো তোমাৰ তামোল গছ আছ ছে নাৰিকল গছ আছে আৰু বিভিন্ন ধৰণৰ কঁঠাল গছ আছে।
উম
পাই য়ে থাকো।
হয়।
সেইটো কাৰণে ইমান গৰম নালাগে। বতাহৰ কাৰণে গছ-গছ কণীৰ কাৰণে
হয়।
গছ-গছনি থকাটো প্ৰয়োজন।
হয়, আমাৰ হয় আমাৰ ঘৰতো বহুত গছ-গছনি আছে আৰু সৰু সৰু গছ, গছ-তছ আছে। তোমালোকৰ পুখুৰী আছে নেকি? পুখুৰী আছে, তোমালোকৰ পুখুৰী।
অ'পুখুৰী আছে।
অ।
মাছ। অ', মাছ মাৰো অ', থাকে। কাৱৈ মাছ‌ও থাকে। আমাৰ সৰু মাছো থাকে।
হয়। আমাৰ পুখুৰী আছ। আমাৰ পুখুৰী আছে যে আমি মানে হয়। আমি পুখুৰীত পৰা মাছ তোমাৰ জালেৰে মাছ মাৰো, তাৰপিছত বৰশী আছে যে বৰশী, বৰশী বাই কেনে মাছ মাৰো।
উমঃ।
ডাঙৰ ডাঙৰ মাছ‌ও আছে, সৰু মাছ ত আছে।
ডাঙৰ কি কি মাছ আছে?
ডাঙৰ মাছ আছে আমাৰ পুখুৰীত তোমাৰ। বাহু মাছ আছে, ৰৌ মাছ আছে, চিতল মাছ আছে, বৰালি মাছ আছে। গ্লাছ কাপ মাছ আছে। হয়, বহুত ডাঙৰ। দুই কেজি আঢ়াই কেজি। দুই দুই কেজি আঢ়ৈ আঢ়ৈ কেজি এক কেজি আধা কেজি তেনেকুৱা আৰু সৰু মাছ আছে সৰু মাছ আছে তোমাৰ পুঠি পুঠি মাছ আছে খলিহনা এইবোৰ আছে গৰৈ মাছ আছে
অ আমালোকৰু এনেকুৱাই সৰু মাছ আছে পুঠি সৰু সৰু চান্দা ডাঙৰ মাছ বৰালি, বাহু মাছ
অ হয়
তৰ ধোম
মাৰা মাৰা কিহেৰে
আমাৰ বৰশিতে মাৰো আকৌ জাল আছে
ডাঙৰ ডাঙৰ ন
অ ডাঙৰো আছে সৰু আছে
হয়
মাছ মাৰিলে ভাল লাগে ন
গৰু ছাগলী পোহে নেকি হয় গৰু গৰু ছাগলী
অ পোহে গৰু আছে ছাগলীও আছে তোমালোকৰ নাই নেকি
আছে বেছি নাই কম
উম আমালোকৰো এটা গৰু আৰু এটা ছাগলী আছে
উ
ৰাতি কেইটাত বাত খাবা
ৰাতি খাম তোমাৰ দচটা মানত খাম ৰাতি খোৱাটো মই মানে দচতাতে খাওঁ তুমি কেইটাত খাবা
উম ৰোৱা এঘাৰটা বাজিল
ইঘাৰটা উম, খাই লগে লগে , বাত খাই লগে লগে শুই যোৱা নেকি? তুমি বাত খাই লগে লগে শুই যোৱা নেকি?
নাই, আধা ঘন্টা মান ৰেষ্ট লওঁ, পিছত, পিছত শু।
উম।
তুমি কেতিয়া বজাত শুৱা
হা, কি কৈছা?
কেইটা বাজাত টোপনি মাৰা?
মই তোমাৰ ধৰা দচটা মানত খাওঁ, এঘাৰটা, চাৰে এঘাৰটা মানত শুই যাওঁ।
অহ। কালি কলেজ যাবা ন? অহাকালি
হয়।
উম। যি গৰম কেনেকৈ যাওঁ?
ঠিক আছে হ'ব, পিছত ফোন কৰিম হা।
অহ।